ত না আছে, আছে অ ই আধা ঘণ্টা তাৰ এঘণ্টা হল হৈছে কি কিমান বকলা ম মানে কি হৈছে জানা নে পাগল টোৱে ডাইৰেক্ট কৈ দিছি যে গায়ক নাযায়। সেইখিনিয়ে যাম ছাত্ৰ ছাত্ৰী খিনিয়ে যাম।
উম
অ আৰু তাৰপিছত মা মাকে আৰু মোক ফোন কৰচি আধা ঘন্টা এ লেকচাৰ লাষ্ট, সুল আৰু কলা যে গুৱাহাটী কেনে পঢ় ম আৰু পোৰাকে মাথা এটা মাৰছো যে তাইক গুৱাহাটীত যে লৈ যাওঁ বুলি কৈ গলে শ্বিলঙ গুচি যাম।
এই ৰাতিপুৱা এনেও কোনো গুৱাহাটী নাযায়।
কয়া তম কিবা ত মাথা মাৰিম নহয় নো
ইমান মাঠা মাৰি থাকিব নালাগে যি খেলিছা তাত খৰছা।
সেয়া।
ইমান ইমান মাথা মাৰি যাকত জাব ইচ্ছা নাই কিন্তু আৰু তাতে যাৰ পিছত আৰু ততে যাই পিছত কোনোবাই কথা কব কোনোবাই ফোন কৰি কিনে ক'ব কি যে ঘৰত মাত বই ফোন হাল আহ কত মৰোৱা গৈছ কোন কাৰ লগত গছ সিগিলা যদি কয়
নাই নাই যোগিতা যাবা হৈছিল সেইকেইটাৰ লগতে যাবা দিছিল।
যাবা যদি কি হল তাপপতে যদি যাবা হাক দিছ নাই তপতে যাবা হাক দিছ জানে সেইটো হক তাতে তো যাবা হাক দিছি নাই দিয়াই সেইটো কওঁ বোলো
অ মানে দিছি কিন্তু লগত নহয় কি দিছি কিন্তু লগত আহ
উ আমাৰতো এই যে তত ঘৰত অ কোন ডাঙৰ যাবচোন আমাকো যদি কয় চাও মাক যদি কয় চাওঁ চবি খন চাও পতে কোন ডাঙা গৈছিল তিতাম তিতাম
কাৰণ সেটোতো সি ক'ত দিব
আহ এটা মানে আহ অ শুনিছ না
সেইটো আৰু তাৰপিছত অ সেইটো আৰু তাক ঠিক কৰি দিবা নিলে হ'ল আচ্ছা
কি ঠিক কৰি দিবা জেলেও ইগিলা ইমান ইমান মেৰ বিশ্বাস নাই মোক শুন মই এটা কথা কওঁ তহঁত যাই পেনাই তে যাবাই ছে মই কিন্তু ইমান ম যতস সোমাব ইচ্ছা নাই মই ডাইৰেক্ট কৈ দিছো মইনা যত যথত মইনা আগ আ ত য ত ত য
হ'ব দে মোৰ একো যত্নাই মোৰ একমতে এশ পাৰ্চেণ্ট একো যত নাই আৰু ত তাৰ মানে ইমান চিন্তা লাগছে ভাল কত ঠিকে আছে দে ত তাই মোৰ তাত তো হাজোত যাওঁতেও মাৰ য'তে গ'লেও মোৰ তাত ফোন মাৰে
এ সেইটো কাৰণে তোক কি ক'লে তোমাকে ফোন কৰি কিনে তাতে যা ডাঙৰ মানুহ গি লি যাবা নালগে যদি কিবা এটা হয় কিবা এটা হয় কিনে যায় তেতিয়া কথাকো তোক ধৰব উ কিয় ধৰব তই হল ত ফোন মাৰব তোক কি যেন ঘৰত তোক যে তোক মই তাইৰ কথা মাঠা মাৰা নাই, তোৰ কথাত কেনচেল ক'ৰ, তাইক মই কেনচেল কৰিব কৈ আছো তোক।
তাইক এৰি দিবা কৈ আছ।
কি
উ দে হ'ব দে এইটো হ'ব দে কিবা
হেল্ল' তাইক এৰি দি নহলে আমাৰ পৰাই যাব মইগিনে জোতা মাক খোধেই তই মই নহয় তোৰ ন থাকবা নিলে য'ত তত
মই সোমবা দিছো নে নিজে নিজে কিয় সুমোমে আছ মইতো সোম দিয়া নাই
তোক দিয়া নাই তোক
মই মই সোমোৱা নাই নহয় মই উল্টও নকলোও হয় নিজে কৰবা দিছ।
নহয়, সেইগিলাক হোৱা নাই সেই এই যোগাযোগ কৰাটো বেলেগ কথা কিন্তু- তাতে যাৰ অহাৰ পিছত বা যাৰ পিছত বা যাই থাকোতে গম কিবা গম এনেদৰে সেই কৰে।
অহ ', সেইটো সেইটো সেইটো বেলে সেইটো গুচি গ'ল, সেইটো সেইটো জাগাত কিবা এটা বেলেগ মাথা মাৰো।
তোযেন নকৰে আৰু ফোন।
জাগাত কিবা এটা বেলেগ মাথা মাৰো মোক কি হৈছে না।
তেজপুৰি গেলেও কথা নাই বুলি কৈছে, তেজপুৰি গেলেও কথা নাই বুলি কৈছে।
কিয় তাতে কি যাবা নেকি কাইলে তেজপৰ গলেও।
এই পাহাৰৰ পৰা শিলপৰাটো কৈছে বুজছ আৰু বোলে ভাল নহয় বোলে শিপিনত দেখি।
অহ ', কেনেকে যাব তেতিয়া হ'লে তাই।
এ দে ৱে, সেইটোয়ে কৈ আছো ন মই। কি মানে কিমান সময় হ'ল চোৱাচোন, অহ ', নাইদে ঠিকে আছে।
তাইক মই চিঠি দি কিনি কম তই যাবা নেকে
কেলে মাজত নুহুমবি, মই কম দে কিবা এটা, মই কম দে তই যোগাযোগ
উম।
আৰু কেইতা আছে?
কি, কি কৈছা? দুটা আছে এইটো নকৰো।
মই কিন্তু কালি পাঁচটা কৰিম, কালি মই পাঁচটা কৰিম।
কালি লগে থাকিলিহে কৰিবি, থাকিলিহে কৰিবি কালি।
কি? নহয় সেইটো কাৰণে, কালিলৈকি থাকিলেহে টাস্ক কেইটা কাম কেইটা। শুনিছানে?
আৰু কিবা ক
মই ম, মই মনে মনে থাকা নাই তই মনে মনে আছ, তোৰ মাত-
হেল্ল'।
তোৰ মাতে অহা নাই, তোৰ মাত অহা নাই এ। টোৰ অহা নাই।
আহিছে মোৰ।
শুনিছ না?
আহ শুনিছোঁ আৰু ইয়াত গৈছে নে?
অহ।
অ।
ইতেন ইতেন কি কৰবি চল্লি কেইটা হ'ল?
এ এক তিনি।
মাত্ৰ সে কি টকাকে দিবি তহঁতে এক হাজাৰ টকা দিলে তিনি আৰু।
কিয়, কিয় আৰু নাছে নেকি কেইটামান।
শুনি আছে।
এ টাৰ নাছে নেকি?
যায়, নাযায় দি নাযায়। যদি পেন্দিঙত থাকিব যদি নাযায়। যদি নাযায়, কি বাদদে থ, মোৰ মোৰ যি কোনফালৰ - নহব যে, মই এইফালে মোৰ- মই সেইফালে মৰবলাগব যায় দেখোন পিছত, তই হে কৈছ
তই সিপিনে যাবি।
মানিলি আগতে মাথা‌ মাৰ কিয় যাম মই সেইপিনে।
তই সিপিনে যাবি।
মই কিয় সেইপিনে যাম। মোকে ক মোকে ক যদি কালিৰ ভিতৰতে ভালকৈ কবি নকওঁ যদি মই আৰু এ দিম আৰু যি কৰ কৰি থাক তহঁতে টাইমত কবি যদি পাৰোঁ মই গুচি যাম নহ'লে নাই অ কিয় নহ'ব।
অ।
মাহঁতে ঘৰত লগ সোমাই থাকিব লাগব চব গিলে বেয়া পাব সব ফালে। অ মণি কেপ নাই। ম মাটি কাম নাই যাব বিলাক ভালকে যা।
বুজানা।
যাব ওলাইছোঁ যদি চুলি ঠিক কৰ।
অ।
অ মাটিকাম নাই ভালকে কবাই দিছোঁ তোক কথা।
উম।
আমাৰ ওচৰত মাটি কাম নাই যাবা লৈছ ঠিক কৰ চলি কালি পিঠিতে। আৰু এক হাজাৰ আৰু এক হাজাৰ টকাৰ এক টকা ৰেত নিদো মই। পালি একহাজাৰ তো মই।
আ সময় কিমান হ'ল চাচোন?
শুনিছনে?
সময় কিমান হ'ল চাচোন?
আছে তেতা কিনি মেলি আছে আৰু। শুনি চ নে শুনা নাই?
আহ শুনছো আহ।
তিনিমিটিত আছে অ।
অ শুনছো।
এতিয়েন কি কৰ কৰ, এই এইটো কৰা পিছত নকৰোঁ আৰু।
অ নকৰোঁ আৰু যোগাযোগ কৰিম ডাইৰেক্ট।
অ মানে ৰাখিবি।
অ।
কিমান হ'ল?
কি কিমান হ'ল?
মোৰ পিছফালে কিবা শব্দ শুনছ নেকি?
অ হো
মোৰ পিছে যে কিবা শব্দ শুনছ?
শুনচু
কুছো কুছো শুছু শুনছো।
শুনিছ নে শুনা নাই জান? মাতটো গেইছে না?
আহ আইছে আহ।
অ তহঁত সি আহিলে নাই?
কি? কোনে? কোন মানুহে?
যেনি গৈছিল কৰ'বাত, ক'বাত যেনি গৈছিল।
অ আছে।
সেইজ নাই চি মে।
যিটোন নিজে পক পকাই আছিলো।
কি হ'ল তাতে?
উম হাঁহৰ গতি কাৰনে হাগিয়ে থাকে দে, অনবৰতে।
কে?
সাৰুৱতী এনেও হাগিয়ে থাকাই তেওঁ অনবৰতে। খাদ্য দিলে হ'ল যিটো মই খাদ্য দি দিওঁ তোৰত হাগি থাকে আৰু। গৰুবিলা মুৰ্গাতে সেইটো বেলেগ কথা।
কিছে?
বোলো হাঁহৰ কতি হাগিয়ে থাকে।
এ এনে কাতৰ নাকি? ইৰে মোক যি তি কথা কয়।
অ।
দে সেনেকে যুযোগ কৰা যদি কৰ। শুনিছানে আহ সেনেকা কৰ যদি কৰ।